হেল্ল'।
কি কৰি আছা?
এ কি কৰিবা। এতিয়া, কেবত বহি আছো, গৈ আছো অফিচত।
হয় নেকি, অ', তাত এতিয়া মা কি, হেৰি কি কাপোৰ পিন্ধি যোৱা?
এ ইউনিফৰ্ম আমাৰ, এয়া নাই আৰু। কেইযোৰমান লৈ লৈছো সেনেকে, পিন্ধি সলাই, সলাই পিন্ধি যাওঁ আৰু। তাতহে ভিতৰতহে আনিব গৈছে।
এতিয়া, ভিতৰত ভিতৰতহে মানে ইউনিফৰ্ম আৰু, এনে বাহিৰত যি নিপিন্ধ। অ', যা, এতিয়া, ছোৱালী? ছোৱালী বিলাকে এনে, লং পেন্ট-চং পেণ্টো পিন্ধি যায় নে?
অ', যায় কিন্তু চব পিন্ধি যায়, কিন্তু সেনেকুৱা হাফ কটা পিন্ধিব নোৱাৰিব স্কাৰ্ট। তলত পেন্ট পিন্ধিব লাগিব, দীঘল পেন্ট সেইয়াই আৰু।
অ', চবতে আকৌ, চবতে আকৌ, নহয় নহয় আমাৰ এইপিনে সে কাম কৰিলে আকৌ, সেই লং পেন্ট আৰু স্কুৰ্টি পিন্ধিব দিয়ে ছোৱালী মানুহকো।
পিন্ধে, সেইটো মানে চবে যিকোনো পিন্ধক, কিন্তু ভাল হ'ব লাগিব। বেয়া দে দেখা হবলৈ পেট ওলোৱা, কিবা এই দিঙি ওলোৱা
ঠিকে, ঠিকে কৰিছে, অ', সেনেকুৱা পিন্ধি গ'লে ছোৱালী মানুহ দেখিবও বেয়া দেখে নহয়।
উম, কোম্পানীত কিন্তু, যি কাপোৰ দিয়ে, সেইটো পিন্ধিলে একো দেখা পোৱা নাযায়। কি পেইচা কি নাই।
অ', চেণ্ডেলো, চেণ্ডেলো দিয়ে বোলে, শুনিছোঁ চেণ্ডেলো পিন্ধে।
চেণ্ডেলো দিয়ে, টুপি দিয়ে, আকৌ এপ্ৰন দিয়ে।
হয় নেকি।
ভিতৰতে থাকিব, একদম আৰু বেলেগ বাই বাহতৰ তাত হাতটো অ', মোজাও দিয়ে। চেন্দলো, চেন্দেল। চেণ্ডেল আৰু ভৰিত একদম, অ', লাইনত
সেইটো কাৰণে, হে হেৰি চেন্দেলটো পিন্ধিলে মানে চৰ্ট নকৰে চাগে।
উম, চেণ্ডেল পিন্ধিব, তাৰ লগতে আকৌ ৱাৰ লিখিব ৱাৰ ৱাৰো ফিটিং কৰি ল'ব লাগে হাতৰ।
এইবাৰ এ এইবাৰ বিহুত বিহুত হেৰি কাপোৰ লৈছিলে নে নাই?
উম মই লোৱা নাই।
অ আমাৰ লৈছো, মই ডাঙৰ ছোৱালীজনীও দিছিল আকৌ মানুহজনত পৰা মই লৱা নাই পৰীক্ষা হে লৈছোঁ। এই পইচাই দৰকাৰ কাপোৰ বহুত আছে। এতিয়া আকৌ ছোৱালীজনীয়ে ডাঙৰ জনীক আকৌ তিনিটা কাপোৰ অৰ্ডাৰ দিছে, এতিয়া এটা কাপোৰ আহিল আৰু আজি, এ অলপ দুআঙৰি মান ছুটি হয় মানে এতিয়া আকৌ বেলেগ কাপোৰ আনি জইন দি তেতিয়া পিব লাগিব, মই আকৌ চুটি খালো বহুত বেয়া পাওঁ দিয়া। মই দীঘল দীঘল কাপোৰ হে পিন্ধো। এতিয়া এইটো আকৌ চুটি হয়।
অঁ মই সেইটোত কাপোৰ দিলে। এতিয়া তোমাৰ বাৰ জ্বৰ ভাল হ'ল নে নাই?
অঁ ভাল হৈছে কালি মিঠাই লৈ আহিছিলে লগ দি থয় গৈছে।
লগ লগ পাইছিলা নে নাই?
লগ পোৱা নাই লাষ্টৰ টাইমতহে পাইছিলো, আজিকালি মই
হয় নেকি? সে ডিউটি কৰি ডিউ
এতিয়া খোৱা বোৱা কৰিছে নাই ক? একো খোৱা বোৱা কৰিছে নাই?
খোৱা বোৱা হয়, লগে নাপাওঁ মই যোৱাই নাই।
অ, অকমান সেইপিনে যায় হ অ অ, আজি খবৰ ল'বাচোন নহলে আজি অকমান থাকিল নে যাই মই ফোন মাৰিছিলো, ফোনটো ৰিচিভ নকৰিলে, যাব টাইম হ'ল চাগে সেইকাৰণে ৰিচিভ কৰা নাই।
মই সোমবাৰৰ পৰা মোৰ কামটো চেঞ্জ কৰি দিলে ন, তেতিয়া পৰা মই যাব হোৱা নাই
হয় নেকি এতিয়া বেলেগ কাম কৰা মানে এতিয়া, চাইডতটো বেলেগ কৰি দিলে নে না কামটোহে বেলেগ কৰি দিছে।
কামটো বেলেগ কৈ দিছে, যিটো কাম আগতে মই থিয় হৈ থিয় হৈ কাম কৰিছিলো এতিয়া বহি বহি কাম কৰিব লাগে, বহি বহি কাম
হয় নি, তুমি নিজে নিজে অ নিজে লৈছানে এইটো কাম না হেৰি হোৱা?
ময়ে লৈছো মানে, ময়ে লৈছো মানে। এই কিমাননো থিয় থিয় কাম কৰিম আও ভৰি চৰি বিষাই গৈছে।
ঠিকে আছে, থিয় হয় থিয় হয় ভৰি আগ ঘণ্টা থিয় হৈ থাকিলে বহুত দিগদাৰ না। দাতা মাজতে এ তাৰ মাজতে ৰেষ্ট কিমান সময় দিয়ে কিমান সময়ৰ পিছত ৰেষ্ট দি
চাৰি ঘন্টা পিছত, চাৰি ঘটা মূৰে মুৰে দিয়ে।
চাৰি ঘন্টা মূৰে মূৰে দিয়ে যে তেতিয়া খাবৰ কাৰণে ধৰি ল নিজে খাব লাগে ম-যাব লাগে নে না আকৌ কোনোবা আহি দি যায়, টেবুল টেবুল দিয়ে নে নিজে খাব যাব লাগে?
আমাৰ যাব লাগিব, আমি ভিতৰত টেবুল চাবুল নাই, কেণ্টিন যাব লাগে, কেণ্টিন আছে
হয় নেকি? ধৰি লা নিজে নিজে নিজে যি খোৱা আও।
নাই নাই। আমি হেৰি হাফ প্লেট লৈ যাম তাৰপাছত দি দিব চবে যাক যি লাগে। লৈ উঠিলে মানুহ ওচৰত যাব দি দিব, সেনেকোৱা।
অ' ঠিকে কৰিছে সেনেকে, এতিয়া মানুহেনো কিমান দি দিব। আ কোনে কি খায় কোনে জানে, এতিয়া নিজে
মানুহে দিয়ে। মান মানে যি যি খা-খানা থাকে তাত মানুহ ৰৈয়ে থাকে খালি গ'লে হ'ল।
সেইটয়ে, এতিয়া ধৰি ল নিজে তুমি, তুমি যদি এইটো খানা খোৱা তেতিয়া সেইটো ওচৰত যাবা আকৌ সেইটো খানা খালে সেইটো চত যাব সেনেকুৱা, এতিয়া ধৰি লোৱা বেলেগে আকৌ কাঁহীত দি দিলে আকৌ কোনটো খোৱা নোখোৱা এটা নাজানা এনেই লোকচান হৈ যায়।
সেইটোয়ে তাৰপিছত আকৌ প্লেটখন জমা দিব লাগে ধুই দিব সিহঁতে।
অ'। দে ডিউটি কৰি থাকে যে আঁঠুৰ বিষ হৈ নাযায়?
এ, থিয় হৈ মন থিয় মন যদি কৰিব মন নাযায় বেলেগ এটা
এতিয়া আকৌ বহি কৰিলে আকৌ হেৰি ক-কঁকাল বিষাব। কোনোটোটে, কোনোটোতে শান্তি নাই।
কোনোতে শান্তি নাই, এতিয়া বহি বহি কাম কৰিলেতো খুনিও
পইচা লাগিলে চব কৰিবই লাগিব এতিয়া। খানা পিনাটো খাব লাগিব। এতিয়া উম, তাত সেইপিনে গেছক কিমান দাম হৈছে। আমাৰ এইপিনে গেছৰ বহুত দাম হৈছে কিন্তু দুহাজাৰ, তিনি হাজাৰ, পঁচিছশ।
আমাৰ কি কি
যোনে যাক যিমান ঠেলিব পাৰে আৰু।
তিনি হাজাৰ পাঁচশ। চাৰে তিনি হাজাৰ, উম।
আমাৰ গাওঁ অঞ্চলৰ, টাউনত টাউনতে তিনি হাজাৰ পাঁচশ। আমাৰ ইয়াতা কিয় নহ'ব, আমাৰ ইয়াত ধৰি ল অকমান তাত কৈ অকমান ক'ম আ, ধৰি ল কিয় আমাৰ ইয়াত খৰিত টো বনাব পাৰে যে, আকৌ কাঠৰ ঘগোলা কাঠৰ ঘগোলা আনি বনাই।
আমাৰ বুক নাই ন' সেইকাৰণে বেছি দাম।
অ' আমাৰ মোৰ এতিয়া বহী এখন আছে। মানুহজনৰ বহীখনতহে কৰি আনিছোঁ, মোৰ বহীখনন মানে কি কোৱা কিবা কিবা কে ৱায় চি, চকু টিপ মাৰা সেয়া কৰিব লাগে, এতিয়া সেয়া কৰিব পোৱা নাই যে সেইটো কাৰণে ধৰি লওক
চাই পিনে কৰিব পাৰি।
অ যাব লাগিব বহু বহুত দূৰত যাব লাগে, আমাৰ ওচৰত নহয়। গেছৰ অফিচতো বহুত দূৰত। এতিয়া সেইটো কাৰণে আজি যাম কালি যাম কৈ এতিয়া খবৰ লৈ আছো আজি নাই কালি নাই সেনেকে কৈ আছে। এতিয়া গেছটো থাকিলে মানে পতকে চাহ অকমান খাব ভাল। এতিয়া ৰাতিপুৱাই বনাই লো মই চৌকাতে। এ ৰাতিপুৱা এতিয়া দালি বনাম, ভাজি বনাম, এ দুবিধ তিনিবিধ বনাই লওঁ মানে আৰু তেতিয়া পিছত আৰু গেছত খালি উম দুপৰীয়া হ'লে গম কৰো আউ। দিপৰীয়া খাব লগা হ'লে, নহ'লে আকৌ বেয়া হৈ যাব যে। আকৌ তেতিয়া সেই গৰম কৰা খিনি কাৰণে চৌকাত জুই ধৰিব মন নাযায় আৰ।
হা মাহঁতৰ ঘৰতে বোলে খাই আহিল মাংস তৰকাৰি বনালে অ মানুহজনে বা তাতে খাই আহিল মানে মাংস তৰকাৰী বনাইছে আকৌ কিবা পিটীকা বনাই তাতে বোলে দালি বনাইছে
বেছিকে ভাত খালে কি হয় বনাইছিলে আৰু ভাল লাগিল খাই।
অ সেনেকে আকৃতিবোৰ কোন তাহানে কেনেকে বনাই, এতিয়া সেইটো শিকিব
আমি সিহঁতেও বনোৱা পাহৰি গ'ল বোলে।
কেনেকে বনাইছে কি নাই, সিহঁতি গ'লে গৈ তেতিয়া নিজেই বনাই খাব পাৰিবা।
দুই-তিনিমাহ মান হ'ল ন অ বনোৱাই পাহৰি থাকিলোঁ।
সেইটোৱে শিকি লোবা তাহালে আহোঁতে কালি অ কালি এতিয়া সিহঁতে কিমান সময়ত যাব কালি যাব নে সোমবাৰে যাব?
কালি যাব। কালি আহ ৰাতিপুৱা যাব
অ হেৰি যোৱা সিহঁতৰ ৰাতিপুৱা নে ডিউটি না ৰাতি?
অ দিপৰীয়া আছে। কিন্তু আৰু দুজনী ল'ব আহিব আমাৰ
হয় নেকি? নহ'লে ভালে লাগিব গোটেই কেইজনীয়ে লগ লাগিলে।
নাই সিহঁতে যাবগৈ দুজনী আহিব।
হয় নেকি?
তুমি ফুৰিব যোৱা নাই?
মইটো ফুৰি আহিছোঁৱে এতিয়া মানে পইচা নাই ন সেইকাৰণে যোৱা নাই।
হে যাব লাগে, এতিয়াই যা এতিয়াই নাযায় কেতিয়াই যাবা আৰু।
এইটোৱে যাম মানে এইটো মাহ যাই লগ
অ তোমাৰ হাত পইচা কেইটামান পইচা লাগিব নহয় পইচা কেইটামান গোটাই লোৱা। নৈ পেলাই তেতিয়া যাবা। পইচা মেইন পইচা নহ'লে ক'ত যাব পাৰিবা পইচা হ'লেহে মানে য'তে পায় ততে যাব পাৰা আৰু খানা পিনা ঘৰত বনাই লৈ যাবা নহ'লে আৰু তাত গৈ বনাই খাই থাকিলে একো চাবয়ে না
ৰুটি, ৰুটি, ভাজি, কণী। সেনেকে কণী, কণী পিট পিঠা বনাই ভাল পোৱা নে ভাজি বনাই খাই ভাল পোৱা।
চব ভাল পাওঁ। যি বনাই দিয়ে তাকে খাম আজিকালি আমাৰ কম
পি পিঠা, পিঠাটোয়ে ভাল পাওঁ বেছি খাই ভাল পাওঁ।
পিঠা পিয়াঁজ আকৌ কেঁচা জলকীয়া, কেঁচা জলকীয়া দি তেতিয়া জোল চোল নহ'লেও খাব দালি চালি নহ'লেও খাব পৰা যায় কেঁচা জলকীয়া অকমান সৰু সৰুকে কাটি দিওঁ। তেতিয়া জলকীয়া খিনি খাই কেঁচা জলকীয়া খিনি খায় কণীত দিয়া জলকীয়া খিনি খাই বহুত ভাল লাগে। আকৌ ভাজি বনালে আকৌ পিয়াজ খিনি ভাজি লওঁ। ভাজি লৈ তেতিয়া কণী বাকি দিও সেনেকে ব আমাৰ আকৌ ইহঁতে আকৌ হেৰি উহালে বেয়া পায়। বইল কৰিলে বেয়া পাই।
উহাইও মানে ভাল লাগে উহাই খালে শক্তি হয় আৰু অ', অ' হ'ব দে। অ'।